তুমি কিবা এটা কৈ আছিলা কোৱাচোন কোৱা?
মই মানে কি মই তোমাৰ আমাৰ যোনটো মানে কি অৰ্জন যে কথা কৈ আছো তেতিয়া
অ।
মানে কি আজি আজিকালি দিনৰ দিন যিমান কল কাৰখানা বৃদ্ধি পাইছে ন ত মানে কি আমাৰ আহ প্ৰদূষণতে যিমান বৃদ্ধি পাইছে সেইটো হ
তুমি অকমান টানকে কোৱাচোন মই মানে ভালকে শুনা নাই?
মানে আজিকালি আমাৰ যোনটো অৰ্জন লেয়াৰ হয়
অহ।
এইটো লাইটো মানে আজিকালি বহুত নাইকিয়া হৈছে মানে।
অ অহ।
এনে যিমান এ দূষিত জলবায়ু হৈছে বা কল কাৰখানাবোৰৰ ধোঁৱা কিবা কিবি এইবিলাকৰ মানে এইবিলাকৰ প্ৰতি মানে বেছি বেয়া হৈছে মানে
অ।
ছিক্স তথাপি মানে চৰকাৰে মানে চাব লাগে বা মানুহে চালে চাব লাগে যে কেনেকুৱা কি হলে আমিহে আগলৈ মানে ভালকে থাকিব পাৰিম বা সুখত আমি যাব পাৰিম সেনেকুৱা নহয় মানে আজিকালি মানে যি টি কাম কৰি দিয়া হব নিজৰ চোৱা।
এ এতিয়া আকৌ তোমাৰ দুহেজাৰ এই কালিনা পৰহিনাখন মই পাইছো হেৰিত মোবাইলত। দুহেজাৰ ছাব্বিশ চনৰে কিবা মানে আঁচনি - দাচনি বোলে কিবা তেনেকে ওলাইছে আকৌ। মানে কি বৈঠকত কিবা কিবি কৰিছে হেনো কিবা কিবি।
কয় বৈঠকত কথা হল কি হয় বাকী কামখিনি একো নকৰে যে সেইটোৱে বেয়া।
নাজানো আৰু মানে এনেকে কৈছে আৰু মানে শিক্ষাৰ ক্ষেত্ৰত মানে পদ মুকলি হ'ব কি কি পদ মুকলি হ'ব, কি কি হ'ব কৃষকসকলক অলপ মানে কি আঁচনি দিব সেই বিষয়ে কালি ন পৰহিদিনাখন মই পাইছিলো ই ইনষ্টাগ্ৰামৰ ৰিলত পাইছিলোঁ।
অ।
উই কৰাইছিলে কেই লাখক চাকৰি দিব বোলে।
দিব বাৰু চাকৰি।
উম। আমাৰ মানে ভাল হৈছে বুজিছা? হিমন্ত বিশ্বশৰ্মা থাকোতে। কিমানে চাকৰি দিছে, কিমানে পাইছে।
হয়' বাৰু।
মানে তোমাৰ এই পাঁচ বছৰৰ ভিতৰত এই চাকৰি ল'লেহে লোৱা বুজিছা?
অঁ
এতিয়া, এতিয়া ললেহে লোৱা আও পাছত কি হয় ঠিক নাই আও। অ' দিয়া কোৱা, কোৱা তুমি কিবা এটা কৈ আছিলা কোৱা?
নহয় মানে মোক সি, এ মোৰ দেশখনৰ প্ৰতি ইমান কোনো কথা নাই। কিন্তু আমাৰ যোনটো এতিয়া মানে অঁ পৰিয়ালৰ মানুহ আছে হিন্দীত চলে কি পৰিৱেশ হয়নে? পৰিৱেশটো বহুত বেছি গুৰুত্বপূৰ্ণ হৈ গৈছে মানে এইকেইদিন। এতিয়া চোৱা গৰম কি উৎস গৰম বেছি হৈছে কিয়? কাৰণ ফলটোত যে কি হৈছে এইয়াত আহি গছ কাটিছে শেষ কৰিছা তুমি। নে বনাঞ্চল ধ্বংস কৰিছে কিবা কিবি এইবিলাকত মানে কি বহুত উৎকট গৰমৰ মানে কি? দেখিবা তুমি গম পাইছা আজিলৈ কেনেকুৱা কম পইছা নাযায়।
উম। এ মাজতে যে হেৰিত কোনোবা হেৰি, মানুহ এজনৰ যে গোটেই বাৰীখন যে জ্বলাই দিছিলে যে সেইটো বহুত বেয়া কাম কৰিছিলে দেই, বাপৰে। বেয়া লাগি গৈছে মানুহ জনে ইমান কষ্ট কৰি মানে
যিহেতু ফাইন কিমান খিনি মাটি দেখিছান নাই।
হা
যোনটো আমাৰ ভাৰতবৰ্ষত মানে কি গোটেই ৱৰ্ল্ডত ফৰেষ্ট মেন বুলি কোৱা হয়।
হুম তাকে, এ তুমি ভাবি ছোৱাচোন মানুহজনৰ যে গোটেই বাৰীখন জ্বলাই দিলে হয়নে? তাত চাগে কিমান মানে ভাল ভাল গছ ৰুইছিলে, অতদিনৰ কষ্টবিলাক ইমান মানুহ হিংসা হ'ব লাগেনে।
উম' এইটো হয়। তেখেতক অৰণ্য মানুহ বুলি কোৱা হয়।
উম, বহুত বেয়া লাগিছিলে দে মোৰ বা মানে একে তুমি চোৱাচোন। ইমান কষ্ট কৰি তুমি ইমান বিলাক গছ ৰুইছা কৰিছা, তুমি ইমান ডাঙৰ কৰিছা। ঘপককে কোনোবাই হিংসাতে তোমাৰ বাৰীখন জ্বলাই দিছে। কিমান দুখ লাগিব হয়। সেইকাৰণে মানে আও কিছুমান, আজিকালি এই মানুহ বিলাকে চব শেষ কৰিছে। চবেই নিজে ভাবিব লাগে হয়নে নহয়? মই গছডাল কাটিলেটো মোৰে বিপদ হ'ব হয় নে নহয়? সেইটো নিজে ভাবিব লাগে। হেল্ল
অঁ বাকী মানে কি আমাৰ ওচৰনেতি কি হৈছে গম পাইছা তুমি।
কি?
এ, এতিয়া যোনবিলাক বৰষুণ পৰে আৰু বৰষুণ মানে চালত পৰিলে মানে বহুত বেমাৰ সৃষ্টি হয়। যেনে খজটি
বা এলাৰ্জি এনেকুৱা এক সৃষ্টি কৰে। সেইটো সেইবিলাকে কাৰণ মানে আজিকালি
উম
কাৰণ দুষিত ভাবে দুষিত জলবায়ুৰ পৰা যোৱা যোনবিলাক মানে বৰষুণ হৈ পৰিবলগীয়া পানী সেইবিলাকটো দুষিত হৈ থাকিব ন। সৰুতে যে আমাৰ দেহত ছালত পৰে সেই আমাৰ এ এতিয়া সূৰ্যলে তুমি কি কি শোহে এ অতি বেঙুনীয়া ৰশ্মি আৰু কেইটা আছিলে, পাহৰি মই হা। যদিহে, সেই ৰশ্মিটো আমাৰ সূৰ্যৰ পৰা ডাইৰেক্ট আহি আমাৰ গাত পৰিলে হয়। তেতিয়া আমাৰ বহুত বেছি বেয়া বেমাৰ হ'লে হয়। যিটো আমাৰ প্ৰতিকাৰ কোনো নাই।
মানে নেচাৰটো বহুত বেলেগকে সৃষ্টি হৈছিলে, মানে আমাৰ মানৱ দেহটোক মানে সংৰক্ষিত কৰিব কাৰণে।
উম'
না আজিকালি গছ ৰোৱাৰ ক্ষেত্ৰত মানে ব চবেই আজিকালি- গছ ৰুইছে বাৰু দেই, কাটিছে যদিও। মানে এটো তুমি দেখিছা যে হেৰি মাইকী মানুহ বিলাকক যে তোমাক পইচা দিছে যে-
অঁ'
গোটৰ কিবা- কিবি বিশ হাজাৰ-পঁচিশ হাজাৰ সেটো দেখিছো গছ পুলি ৰুব দিছে।
অঁ'
মানে আকৌ পৰিৱেশতটো ভাল কৰিব কাৰণে তেনেকে ৰুব দিছে। আজিকালি কলেজ বা স্কুলত কি কৰে জানা, বস্তু গিফ্ট দিবলৈ নিদিয়ে নহয়। ফুল পুলি এটাত- দিবলে এ ফুলত মানে এনেকা পুলি আৰু ধৰি লওক কিবা-কিবি গছৰ।
অঁ'
চবতে। মানে কিছুমান, আমাৰ ধৰি ল পৰিয়ালত দাদাই এজনে চাকৰি কৰে- এ দাদাজনে কৈছিলে মানে সিহঁতৰ যে বিশ্ব পৰিৱেশ দিৱসতটো হৈ গ'ল হয়- তাত প্ৰত্যেকজন- মানে কৰ্মচাৰীৰ পৰা ওপৰৰ মেনেজাৰলৈকে যিমান কেইজন মানুহ থাকে পত- প্ৰতিজনে এটা এটা গছপুলি ৰুব লাগিব। আৰু সেইটো নিজৰ লগতে গছপুলিটোও সংৰ- ক্ষণ কৰিব লাগিব, এনেকে মানে কিছু কিছু ঠাইত- মানে মানুহ একে নোহোৱাও নোহোৱা মানে কিছুমানে সজাগতা হৈছে আৰু। তাৰভিতত কিছুমান দুষ্ট মানুহ থাকে নহয় এইবিলাক শেষ কৰি দিয়ে।
উম, সেইটো হয় বাৰু। উম' মা এই কোৱা।
উম' তাকে আৰু পিছে তুমি ভাত খালা নে নাই?
খালো। উম' মায়ে কি? হোটেল খ হোটেলত খাব গৈছিলো মানে তেতিয়া, সেইকাণে ময় ইমান ভাতটো খোৱা নাই ঘৰত।
অঁ' এইখিনি সময়ত হোটেলত কিয় খাই আহিছা?
নাই কেতিয়াবা ঘৰত ভাত খাব মন নাযায়, তেতিয়া হোটেলত খাই আহো।
এই হোটেলত বেছি খালে গেছ হয়।
তেনেকেটো চবতে গেছ হয় বাও।
উম' এনেই ধৰি লোৱা হেৰি ৰাণিঙত ধৰি ল তুমি কি এই কেইদিন যোৱা নাই নে কি মই কিন্তু মানে বহুতকে- গৈ থকা দেখিছোঁ, আমাৰ লগৰো গোজনী গৈছে।
অঁ অঁ, মই যোৱা নাই বাৰু এইকেদিন।
সেই তোমাৰ কালি ন পৰহিনাখন যে মই গৈছিলো, তোমাক দেখিছিলোৱে হ'বলা ন?
অঁ দেখিছিলা নেকি, মই তোমাক দেখা নিছিনা পাইছিলো কিন্তু মই নামাতিলো আৰু।
অঁ মই সেই কংকনাৱতক দেখিছোঁ, কেইটামানে গৈ আছে এতিয়াও।
অঁ'
তাকে গৈয়ে থাকিবা এইকেইদিন বুইছা।
অ যাম বাওঁ
তোমাৰ ছেপ্টেমৰ, অক্টোবৰ মানলৈ আকৌ কিজানি অনলাইন হ'বই চাগে
অ
এনেই হেৰি আমাৰ তো তোমাৰ লগৰ কেইটামানক মই দেখিছোঁগে আজি ৰাতিপুৱাই গৈছে। বহুত সোনকালে উঠেছাগে ন সিঁহতে
বোলে চাৰিটা বজাত উঠে চাৰিটা
তাকে ইমান মানে তেতিয়া ভালকে ৰাতিপুৱা হোৱাই নাই হা সেইখিনি সময়তে মই দেখিছোঁ হেতি ইমান সোনকালে গৈছে তুমি কি ৰাতিপুৱা নোযোৱা নেকি?
আৰু যাওঁ কেতিয়া কেতিবা
উম সেতে একদম পুৰা প্ৰেক্টিচ কৰি আছে ভালেই হৈছে বাঅ প্ৰেক্টিচ কৰি আছে
প্ৰেক্টিচ
তুমিও যাবা নহলে ৰাতিপুৱা
যাম মই কেতেবা
আমাৰ আমাৰ মানে কি হ'ল ছোৱালী মানুহখিনি ইমান ৰাতিপুৱাই যাব নিদিয়ে যে এই ফাৰ্ষ্ট গটা গৈছিলোঁ হা তাছত এ ম মানে ঘৰ মানুহে কলে এনেকে বেছিকে লয়া মানুহ থাকে ইমান ৰাতি কৈ যাব নালাগে সেইকাৰণে মানে এতিয়া আমি দেৰিকে যোৱা হলও পাৰিলে ৰাতিপুৱা ইমান নাযাওৱেই ভাটিবেলা টাইমতহে যাওঁ
অ অ
এনে তুমি কি আগতে দিছানে, এবাৰ প্ৰথম আমাৰ মোৰতো এবাৰ প্ৰথম হ'ব দিলে তুমি আগতে দিছা মানে?
অ দিছোঁ মই আগতে
মানে তাত কেনেকুৱা ধৰণৰ হয় অকণমান কোৱাচোন, মই নাজানো ন প্ৰথম অভিজ্ঞতা হ'ব এবাৰ মানে কেনেকে কি চাই ধৰি ল
বাকী এইটো কথা কাইলে পাতিম নেকি মই
অ হ'ব দিয়া নহলে
হয়
অ কাইলে পাতিম। অ হ'ব দিয়া অ